হেল্ল' অ শুনিছো, কি খবৰ?
এ মোৰ ভাল, তোমাৰ কোৱা?
মোৰ মানে ভাল।
এ কি কৰি আছে?
এ এনে আছিলো বহি আছিলো, আজি মই আজি আমি অলপ পলিউশনৰ ওপৰত কথা পাতিম বুলি তোমাক কল কৰিছো।
এ কি কবা আৰু মইতো গুৱাহাটীত থাকো। গম পোৱাই ইমান ইয়াত ধূলি-বালি বেছি ইমান প্ৰদূষণ হয় মই মানে থা কিব নোৱাৰো আৰু।
অ ইয়াতেও চেম কণ্ডিশন।
অ' নাকত চাকত সোমালে মোৰ প্ৰব্লেমো আছে মানে ধূলি চুলিৰ পৰা।
অ' মোৰ চাইনাছৰ প্ৰব্লেম আছে চ' ধূলিৰ কাৰণে বহুত দিগদাৰ দিয়ে আৰু।
সেইয়াই আৰু মানে অলপ মানে তোমাৰ এতিয়া ধূলিটোতো হয়েই গাড়ী মটৰ বাঢ়িছে সেইব
অ'।
আকৌ তাতে গছ গছনিও বেছি কাটি দিলে তোমাৰ মানে অক্সিজেন ৰিলিজ কম হয় আৰু কাৰ্বন ডাই অক্সাইড যিহেতু বেছি মানে আছে ট্ৰেফিক গাড়ী মটৰৰ কাৰণে সেইটোতো এবজৰভো কৰিবলৈ নোৱাৰে।
হয় হয়।
বহুত কষ্ট তোমাৰ তাত কম প্ৰদূষণ নে বেছি?
বেছি আৰু মোৰ ঘৰটো মানে মেইন ৰোডৰ ওচৰতে ন।
অ'।
সেইকাৰণে ধূলি, ধূলি বেছি উৰে আৰু এইফালে।
উম সেইয়াই বায়ু প্ৰদূষণ মানে বহুত এটা ডাঙৰ বস্তু আৰু বিপদৰ বস্তু, মানে চবৰে দিগদাৰ হয়।
হয় আগতেটো
হেল্ল'।
অ'।
অ', অ' কোৱা।
অ' এই আজি মানে এই টাইমত কি কম এ লাইক
কি কৈ আছা?
হেল্ল'। অ' ঢোল মানে আগতেতো আচামটো মানে ইমান ঢো অ'
ধূলি বালি হোৱা নাছিলে।
অ' ধূলি বালি হোৱা নাছিলে।
উম আজিকালি বহুত হৈছে আৰু তোমাৰ সেইটো কাৰণে তোমাৰ বতৰটো মানে চেঞ্জ হোৱা ষ্টাৰ্ট দিছে তুমি দেখি দেখিছা নাই আজিকালি বতৰটো গৰম বেছি পৰে।
হয় হয়।
বাৰিষা বতৰত বাৰিষা হৈয়ে থাকে।
আৰু এতিয়া টো ঠাণ্ডা দিনতো বাৰিষা হয়।
অ' আজিকালি সেইটো হয়। বায়ু প্ৰদূষণ মানে এই বহুত বেয়া বস্তু টু প্লাছ তোমাৰ মানুহে বহুত এ চি ইউজ কৰে যে।
হয় হয়।
বেছি ব্যৱহাৰ কৰিলেও মানে বহুত বেছি ৰিলিজ হয় নহয় সেই বতাহটো। আৰু তোমাৰ তাত নইজ পলিউচন হয় নাই?
হয় হয় বহুত হয়, মানে মোৰ ঘৰটো ওচৰত ঘৰ, ঘৰটো ওচৰত মেইন ৰড ন চব অ' টুৱেণ্টি ফ'ৰ ইনটু চেভেন গাড়ী এতিয়াও গাড়ী কেইটা চলি আছে হৰ্ণ উম! ডাঙৰ-ডাঙৰ গাড়ী কেইটা।
তাকে। বহুত কষ্ট হয় ইমান হৰ্ণটোতো মাৰিব নালাগে অলপ সেইটোতো মানে মানুহৰ কথাও ভাবিব লাগে। ট্ৰেফিক আমাৰ ইয়াত ট্ৰেফিক হ'লে ইমান হৰ্ণ বজাই অ।
অঁ! আৰু এই ডাঙৰ-ডাঙৰ ট্ৰাক কেইটাই এনেই-এনেই উম! সিহঁতে হৰ্ণ মাৰি-মাৰি যাব।
অঁ! তাকে আৰু হৰ্ণ মাৰিবও মাৰিব তাহাঁতৰ হৰ্ণটো বেলেগ ধৰণৰে হৰ্ণ।
অঁ
হয় নাই তেনে নেনে নে কিবা বেলেগে বাজিব হৰ্ণটো। আৰু সেই ৰাত অঁ! আৰু-আৰু ৰাতি-ৰাতি কেতিয়াবা তোমাৰ মানে গান বজাই থৈ দিব দহটা বজাৰ পিছততো এলাউড নাই ন।
আৰু তিনেজাৰ্জ কেইটাই আজিকালি বাইক চলাই একদম কি ষ্টাইল মাৰিবৰ কাৰণে
অঁ! আৰু চিঞৰ বাখৰো বহুত হয়। ইয়াত এতিয়া মানুহৰ মানুহে ইমান জোৰ-জোৰচে কথা পাতে, পাব্লিক স্পেচ এটাত বহুত বেছি। মানে বহুত বেছি পলিউচন হয় আৰু। আৰু এতিয়া তুমি চাবা চোন মানুহ এটা ৰাস্তাত বোলে চিপছৰ পেকেট এটা চিপছ খাই আছে। চিপছৰ পেকেটটো সেই লেতেৰা জেগা বুলি নাচায় আৰু ৰাস্তাতে পেলাই দিয়ে আৰু। তোমাৰ বোলে ডাষ্টবিন
থাকিলেও
অঁ! ডাষ্ট ডাষ্টবিন ওচৰত থাকিলেও ৰাস্তাতে পেলাব। আৰু ডাষ্টবিন নাথাকিলে যেনিবা তুমি কোন টো মানুহক দেখিছা হাতত লৈ একদম ডাষ্টবিন বিচাৰি ফুৰিছে পেলাবলে কাৰণে।
অঁ! হয় এইটো বহুত বেয়া হয় এইটো।
আৰু তোমাৰ চাহ খাব, চাহৰ দোকানত সেই চাহৰ পেপাৰ কাপ টো সেই তাতে পেলাব। সেইদিনা মই সেইদিনা মই তোমাৰ সেই নেহেৰু পাৰ্কৰ ফালে গৈছিলোঁ। তাত মানে চাইডতে সৰু দোকানীবোৰে ঠেলাতে নাৰিকল বিকি আছিল। লাডাব বিকি আছিলে হা।
অঁ-অঁ!
দাব বিকাৰ পিছতোতো সেই মানুহখিনিয়ে খোৱাৰ পিছত ক'ত পেলাব সেই পিছফালে কি কৰে পিছফালে সেই ৰাস্তাতে পিছফালটো মানে কি আৰু ৰাস্তাই ন মেইন ৰোড। তাতে গোটেই নাৰিকলখিনি দাম কৰি থৈ দিছে।
কি চাম
একদম মানে তোমাৰ গোটেই নাৰিকলখিনি তাতে পৰি আছে। এতিয়া মই মোৰ লগত বা এগৰাকী আছিলে তাইক কলো দেখ দেখিছানে এয়াহে অৱস্থা, এয়াহে ইমান লেতেৰা কৰি ৰাখিছে। তাৰ পিছত কৈছে কি কৰিব আৰু ক'ত পেলাব? ক'ত পেলাব মানে দোকান খুলিছে যিহেতু প্ৰপাৰ ডাষ্টবিনো ৰাখিব লাগে নহয় জানো। নাইবা পলি থিনতে জমা কৰি মেলি লৈ যাব পাৰে এনেকে লেতেৰা কেলে কৰিছে। বা-বা গৰাকীয়ে কৈছে যে পিছতকে চাগে সামৰি মেলি লৈ যায়। পিছতকে মানে সেইটো টাইমত যে লে লেতেৰা হৈ আছে সেইটো সময়ত যে লেতেৰা দেখিছে। সেই সেইটো সময়তে যে গোটেই মহ মাখি জমা হৈ যাব সেইটো
হয় হয়।
আৰু মানুহে আজিকালি এই নতুন ব্ৰিজ বোৰ যে বনিছে বাছ বাছৰ পৰা ট্ৰেভেল কৰি মেলি গোটেই পিক পেলাব গোটেই পিকাই মেলি ৰঙা কৰি দিয়ে।
তম মই সেইদিনা গুৱাহাটী আহিছো আহ নতুন অভাৰ ব্ৰিজ টো চা চাইছো ভাই চব ৰঙা ৰঙা দাগ পৰি আছে ৱালত।
অ আৰু সেইদিনা তোমাৰ আহ মানে কোনোবা আলহী চালহী আহিলেও মানে চৰকাৰে তোমাৰ পেইন্ট নকৰে জানো ৰাস্তাাবোৰ আকৌ নতুনকে মানুহে দেখে যে অ মিস্ত্ৰীয়ে কাম কৰি আছে। চাফা কৰিবলৈ কাৰণে সেইটো আয়োজন কৰি আছে, নাই তাতে আকৌ পিকাই দিব।
অ, অন তু দুইদিনৰ ভিতৰতে লেতেৰা হৈ যাব আৰু মা হোৱাাইট কালাৰ ওৱাল টো একদ
দুদিনৰ চিগৰেট এটা ফুকিলেও গোটেই চিগাৰেট টো তলতে পেলাই সেই ভৰিৰে গুচকি পেলাই দিয়ে। আৰু এইটো দোকানীৰ গাতো দোষ মানুহক কব লাগে যে আপুনি কেলে তলত পেলাইছে, এতিয়া চিটি চেণ্টাৰৰ পিছফালে পানী পুৰি অলা এটা আছে। ত মানুহে চবে খাই পানী পুৰি তাৰপিছতেই সেইদিনা আমিও গৈছো পানী পুৰি খাম বুলি মানুহ খিনিয়ে ছাইডতে পেলাই দিছে একো ডাষ্টবিন চাষ্টবিন, সেইটো দোকানীটো গাতো দুখ। তেন্তটোৰ ক'ব লাগে ন যে মোৰ ডাষ্টবিন আছে আপুনি ডাষ্টবিনত পেলাওক। আপুনি ৰাস্তাত নেপেলাব তেনেকে।
হয়।
সেইখিনি মানে মানুহৰ একো দায়িত্বয় নাই কোনো মানুহৰ মানুহৰ প্ৰতি দায়িত্বয়ে নাই একো। কোনেও কাকো একো নকয়েই এ, মানুহে লাজ লাজনো ক'ত পাব, মানুহ একদম মানে লেজি হৈ গৈছে। যিটো সুবিধা পায় সেইটোকে কৰে আৰু।
আৰু আজিকালি প্লাষ্টিকৰ ইউচেজটো ইমান বাঢ়ি গ'ল।
অ বহুত বেছি বহুত বেছি, কিন্তু বহুত মানে বহুত তোমাৰ ইণ্ডাষ্ট্ৰে হওক নাই বা দোকানীয়ে হওক তাহাঁতি ট্ৰাই কৰিছে মানে বায়'ডিগ্ৰেডেবল বস্তু বিকা।
টো ইউজ কৰিব।
অ পেপাৰ বেগ হওক, বেম্বু হওক সেইটো ইউজ কৰিব লাগে। কিন্তু সেই প্ৰব্লেমটো সেইটো সেইটো বেছি দাম হৈ যায় দামতটো বাঢ়ি গলে মানুহৰো প্ৰব্লেম হয়।
হয় হয় তুমি পেপাৰ বেগ ক্লথ বেগ ললেও মানে মলত গৈ ক্লথ বেগ ললে যে ক্লথ বেগত চাৰ্জ কৰিব। চ মানুহে জাষ্ট প্লাষ্টিকৰটয়ে ইউজ কৰে আৰু।
সেইকাৰণে নিজে ঘৰৰ পৰা কাপোৰৰ বেগ এটা লৈ যাব লাগে।
অ হয়।
কিয়নো এ তোমাৰ কাগজৰ আ উ মানে কাগজৰ মোনা এটা ইমান ভাৰ। নোৱাৰে লবলে যিমান তাৰ কাপোৰৰ মোনাই পাৰে।
উম।
সেইয়াই আৰু, তোমাৰ মন্ত মন্তব্য কি ইয়াত?
মই টো লাইক এতিয়া মানে কি ক'ম আৰু মানুহে চব লাইক ট্ৰাই কৰে মানুহে, লাইক নৰ্মেল এ প্লাষ্টিকটো ইউজ কৰিবলৈ মানে মই নিজে আমাৰ ঘৰতো নিজে ট্ৰাই কৰো। তাইক আমি পেপাৰ বেগ নহলে ক্লথ বেগ ইউজ কৰো। মান সেয়া মানু্হ কেইটা লাইক আমাৰ হেবিট হৈ গ'ল ন প্লাষ্টিক বেগ ইউজ কৰা।
হুম হুম হুম।
চৌ সেইকাৰণে মানুহে যিমান ট্ৰাই কৰিলেও ন হয় আৰু, লাষ্টত প্লাষ্টিক বে বেগতে আহি যায় আৰু।
অঁ একদম সঁচা কথা, আৰু তোমাৰ হয়, সেই চ'দাৰ বটলবোৰো য'তে ত'তে পেলাই দিয়ে।
হয় হয়।
তাকে এ বৰ কষ্ট আজি কালি মানে একো বস্তুতে শিকান নাই। তোমাৰ সেই দা মানে গোটেই মানুহখিনিয়ে ৱেট যোনটো ভিজা জাবৰ,
উমহ
আৰু যোনটো মানে তোমাৰ ড্ৰাই ৱেষ্ট, আৰু ৰিচাইকলেবল যোনটো আকৌ ৰিচ চাইকেল কৰিব পাৰি, সেইটো বেলেগ বেলেগ চেকচন থাকে ন। মানুহবোৰে নাই চব মিক্স কৰি মেলি পঠাই দিব, ত' ৰিচাইকেল কেনেকে কৰিব এতিয়া তোমাৰ
আমাৰ ইয়াত কচৰাৰ লাইক কাচাৰ কচৰা উঠাবলৈ গাড়ী আহে হা, ত' সিহঁতে লিখি থৈছে, এক চাইডত মানে ড্ৰাই ৱেষ্টটো আৰু এক চাইডত ইয়াৰ মানুহকেইটাই কি কৰিব, ড্ৰাই ৱেষ্ট আৰু ৱেট ৱেষ্টটো একেলগে ডাইৰেক্ট দি দিব।
অঁ, সেইয়াই। এতিয়া চোৱা, তোমাৰ ৰিচাইকেল কৰা বস্তু কিমান থাকে, যেনেকে তোমাৰ ডাইট ক'কে হওক হা
অঁ।
ডায়েট ক'ক টো ৰিচাইকেল কৰিব পাৰি, তোমাৰ ডায়েট ক'ক বাদ দিয়া সেই কাৰ্ডবৰ্ড সেইবোৰ পেপাৰ চেপাৰ সেইবোৰো ৰিচাইকেল কৰিব পাৰি, কিন্তু সেই ব তো কি তাত যদি তুমি লেতেৰা ৱেট ৱেষ্টৰ লগত মিলাই দিয়া তুমি যদি ভিজা সেই জাবৰ খি নি লগত মিলাই দিয়ে, সেইখিনি লেতেৰা নালাগে জানো।
হয় হয় হয়।
যে তুমি বাহিৰৰ দেশত চোৱা, কোৰিয়া হওক, জাপান হওক তাহাঁতি এটা চেক চন চেকচন থাকে তাহাঁতক ফাইন লয়, যদি সেইটো নকৰে মানে। আৰু প্লাষ্টিক প্লাষ্টিকৰ জেগাত, তোমাৰ কাগজ কাগজৰ জেগাত সেইবোৰ হ'ব লাগে ন হয় জানো, কিন্তু সেয়াই প্ৰথম মানুহে এই টোৱেই, শিকি লওক যে স্তুখিনি, ডাষ্টবিনত পেলাব লাগে, সেইটো শিকাৰ পিছতহে এইবোৰ আহিব।
চেকচনৰ কথাটো, এইটো মনত আহিল।
মানে সেয়াই বহুত প্ৰব্লেম আৰু দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল আজি।
মোৰো ভাল লাগিলে।
দিয়া আজিৰ কাৰণে ইয়াতে সমাপ্ত দিওঁ, আকৌ ক'ল কৰিম।
অ'কে বাই, বাই।